হেল্ল'?
নমস্কাৰ।
হেল্ল' নমস্কাৰ, অ' আপোনাৰ মই বৰ্তমান, আ খানা বনাই আছোঁ।
অ'।
আপুনি?
আপোনাৰ দিনটো কেনি গ'ল আজি?
আজিৰ দিনটো এ ভাল নগ'ল মানে, আজি দিনটো বহুত গৰম। ৰাতিপুৱা বৰষুণ দিছিল আৰু ৰাতিও বৰষুণ দিছিল, তাৰপিছত আৰু দুপৰীয়া বহুত ৰ'দ দিছে। তাৰপিছত বহুত গৰম, মানে আমি টো টাউনত থকা মানুহ, সেইকাৰণে মানে ৰুমটোৱে পুৰা গৰম উঠি গৈছে আজি। ফেনৰ হাৱাটোও গৰম হৈ গৈছে আজি।
আৰু নহ'লে পানী পাৰ নাই তাতে এতিয়া তোমাৰ বৰ্তমান।
আ অলপ আগতে পৰিছিল। অলপহে পৰিছে তাৰপিছত আৰু বেছিকৈ পানী নপৰিলে, আৰু বতৰ টো গৰম হৈ যায় না, সোনকালে
হয়।
অ' আপোনাৰ কেনেকে গ'ল?
মোৰ অ' ভালেই গ'ল, মানে লগৰ লগৰ বিলাকৰ লগত বাহিৰত গৈছিলো। তাৰপিছত আৰু তাতে বাহিৰত গৈ অলপমান, ঘূৰিলো ফুৰিলো
অ' আপোনাৰ আ মাতটো কমকৈ আহিছে, আপুনি অলপ ভাল নেট জাগ, থা-থাকা জেগাত ওলাবচোন, মানে বাহিৰত ওলাবচোন।
অ'।
অ'।
অ', নে অ', এতিয়া কেনেকুৱা আছে?
অ', আপোনাৰ হবিটো মই জানিব বিচাৰিছোঁ আপুনি কি কৰি ভাল পায়?
হবিটো মানে মোৰ অ', তেনেকুৱাই মানে অ' অকমান গান শুনি ভাল লাগে, আৰু মানে অ', যেতিয়া অকলে থাকো এনেই নিজৰ ইচ্ছা মতে গান গাই থাকো, মানে তেনেকে কুৱা ভাল মই গায়কটো নহয়, কিন্তু ভাল লাগে আৰু যেতিয়া গান গাই থাকো।
হয়।
তাৰ পিছত এনে ফুৰিবলৈ ভাল লাগে আৰু তেনেকুৱা হবিবোৰ। নতুন কালচাৰ এস্কপ্ল'ৰ কৰিব এইটোৱে ভাল লাগে আৰু হবিতো তেনেকুৱাই, নতুন নতুন বস্তু শিকিব।
হয়, আৰু আপুনি কি কি গান বেছিকৈ গান গাই বা শুনি ভাল পায় কি কি লেংগুৱেজৰ?
অ', লেংগুৱেজটো মানে তেনেকুৱাই হিন্দী আৰু অসমীয়া, বড়ো।
হয়।
হয়।
ময়ো তেনেকুৱা গানটো বড়ো শুনো, অসমীয়া শুনো, হিন্দী শুনো। কেতিয়াবা আৰু বেলেগ লেংগুৱেজৰো শুনো। মানে যোনটো আহে ভাল সেইটো, মানে ট্ৰেণ্ডিঙত যোনটো গান টো থাকে সেইটো মানে বেছিকৈ মোৰ তাত কৰে মানে সেইটো গান শুনো আৰু মই।
হয় মানে ট্ৰেণ্ডিঙৰ গানতটো ভাল লাগে ন'? মানে ট্ৰেণ্ডিঙৰ সময়ত ভাল চলি থাকে।
হয়।
হয়।
অ'। আপুনি এনে মুভি চাই না?
হয়, মুভি চাও মাজে সময়ে।
হয়।
মানে বেছি নাচাও আৰু মুভি টো।
হয়, আপুনি কি মুভি চাই কেনে বেছিকে ভাল পায়?
উম, মুভিটো মানে এনেকুৱা যে অ' কমেডি বা থ্ৰিলাৰ তেনেকুৱা টাইপৰ ভাল লাগে আৰু মুভি বোৰ।
হয়।
হয়।
এনে কি লেংগুৱেজৰ ফিল্ম চাই, অ', কি লেংগুৱেজৰ চাই বেছিকৈ?
বেছিকে হিন্দী কে চাও
হয়।
হয়।
অ'।
আৰু আপুনি কেনেকৈ মানে কি কি মুভি চাই ভাল পায়?
মইতো হিন্দীয়ে চাওঁ বলীউডৰ, তাৰ পিছত আৰু মই বেছিকে চাউথ ইণ্ডিয়ান চাওঁ।
হয়, চাউথ ইণ্ডিয়ানটো ভাল বুলি
হয় হয়, চাউথ ইণ্ডিয়ানৰ ষ্টৰিবিলাক বহুত ভাল পাওঁ। যেনে তাৰ বহুত মানে ছাউথ ইণ্ডিয়ানৰ ফিল্ম যেনে অল্লু অৰ্জুন আৰু বহুত
হয়।
বহুত ডাঙৰ ডাঙৰ আছে তেখেত লোকৰ ফিল্ম তেনেকুৱা পুষ্পা
হয়।
এনেকুৱা ফিল্মটো চাই কিনে বহুত ভাল লাগে মানে। তাহাৰ গানো ভাল হয় এক্টিঙো ভাল হয় আৰু মাত উম কিবাটো অ্যাকশনতোটো ক'বই নালাগে। বক্সিং কিবা কিবি হয়নে?
হয় হয়।
অ' আপুনি আৰু আজিৰ দিনটো কি কি কৰিলে ক'ব পাৰিব নেকি?
আজিৰ দিনটো‌ মই তেনেকুৱাই গ'ল মানে যেনেকুৱা সদায় যায় মাহক পোৱা উঠিলোঁ। উম ৱৰ্কআউট কৰিলোঁ অলপমান ব্যায়াম কৰিলোঁ তাৰপাছত ব্যায়াম কৰাৰ পিছত ব্ৰেকফাষ্টট কৰিলোঁ ব্ৰেকফাষ্ট কৰাৰ পাছত অ' বাহিৰত গ'লো বন্ধু-বান্ধৱীহঁতৰ লগত। পিছত এনেই অ' খাই চাই আহিলোঁ আৰু ঘূৰি ফুৰি আহিলোঁ।
অ', ক'ত ক'ত ফুৰিলে?
অ' দূৰত যোৱা নাই মানে এই ইয়াতে ওচৰতে।
হয়।
হয় তাতে মানে অ' এনেই ফুৰি আহিলো আৰু।
হয়।
ৰাস্তাই ৰাস্তাই আহিব ঘূৰি।
হয়।
এয়া ৰেষ্টুৰেণ্টবোৰ পেলাই চাই আহিলো।
হয়।
আৰু পানীয়েও পৰিছিল আৰু আজি।
হয়, অ' আপোনালোকৰটো খেতি কৰে হয় না?
হয় কৰে।
হয়, আপোনালোকৰ ধান খেতি কৰে নে, বেলেগ খেতি কৰে?
ধান খেতিও কৰে তাৰপিছত এনে খাৱা শাক -পাচলিৰ খেতি কৰা হয়।
হয়, এইগিলা খেতিটো আপ আপোনালোকে বিজনেছৰ কাৰণে কৰে না, ঘৰত খাবৰ কাৰণে কৰে?
ঘৰত খোৱা নাই বিজনেছৰ কাৰণে তেনেকুৱা খেতি কৰা হোৱা নাই এইবাৰ।
হয়।
হয়। আপোনাৰ কৰে নে খেতি?
অ', ময়ো অলপ চলপ কৰোঁ ঘৰতে মানে অলপ খাব কাৰণে। আ বি-বিক্ৰীত কাৰণে নহয়। কেতিয়াবা অলপ -চলপ বেছিকে হলি বিক্ৰীও কৰি দিওঁ।
হয়
অহ', আৰু আপুনি জানে নেকি? অ' অচ, যিহেতু, আজিকালি বহুত তে, ছাগলী, গৰু, হাঁহ -কুকুৰা এনেকুৱা পোহে কিন্তু আমাৰ মানে ডেইলী লাইফত তো হেল্প কৰে মানে এইটো পোহাটো
মই, মানে সেইবিলাক শুনিলেই, অ, বেচবা বেচাব পৰা হয় আৰু, মানে এনকে আৰু অ, বেচাই কেনে যতে পইচা পাওঁ সেই তাইৰ লগত ভাল আৰু অ ছাগলীবোৰকটো বেছি, চাব নেলাগে ন?
হয়
তাৰ কাৰণে ছাগলীতো তাৰ পিছত হাঁহ বোৰো তেনেকুৱাই বেছি চাব নেলাগে
হয়
অ তাৰ কাৰনে এইবোৰ ভাল আৰু পাছত আহো আৰু যেন হাঁহৰ পৰাতো আৰু দিমাও খোৱা যায় ন ত সেইবোৰ বেচাব কাৰনে ভাল
হয়
হয়
মই ভাবোঁ মানে এইটো এইটো পোহাগিলা ভাল মানে আ যেতিয়া ঘৰত মানে চ চবৰে এনেকুৱা হাতত পইচা নাথাকে নহয়
হয় হয়
সেইকাৰণে মানে ইটো অ যাৰ পইচা নাথাকে হাঁহ কুকৰা আৰ গৰু এনেকুৱা জীৱ জন্তুগিলা মানে এইটো বেংক হয় তেখেত লগৰ যেতিয়া এ কোনোবা ঘৰত মানুহ এজন কিবা এটা প্ৰব্লেমত পৰিল আৰু কেতিয়াবা বেমাৰ হৈ গল আ সেইকাৰ এ এ তাতেতো পইচা নাথাকে চবৰ হাতত মানে সেই টাইমত মানে হাঁহ কুকুৰা বা গৰু ছাগলী এনেকুৱা বিক্ৰী কৰে বি বিক্ৰী কৰি কিনে মানে যেনেকৈ বেমাৰ হ'লী চাব পাৰে আৰু হয়না?
হয় হয়
হয়
মানে হঠাতে পইচা লাগিলে আৰু অ পৰ
হয় হয় এইটো মানে মানি ছেভিং বেংক হয় সেইটো মানে অঁ আৰু আপুনি আ এতিয়াতো আমটি চোৱা গল হয়নে?
হয় হয়
অ', কি-কি ফল খালি, আমতি পিছত কেনেকৈ গ'ল?
চোৱাটো তেনেকুৱা মানে আম খালোঁ। আৰু তাৰপিছত বাকী আছিল আৰু কিবা-কিবি আম আৰু কঠাল।
হয়।
আৰু লিকু।
হয়।
সেইবোৰে খাইছোঁ, মানে ওচৰত যি-যি পাইছোঁ সেইবিলাক খাইছোঁ আৰু।
অ', অ', মানুহগিলাটো আ অ', হয় আমটিচোৱাত মানুহগিলাটো অম্বুবাচীত মেলাত আহেই হয় না?
অ', হয়, যাই।
আপুনিও আহি পাইছে নেকি?
অ', নাই, তাতে যাই পোৱা নাই, মানে বহুত ভিৰ হয়,
হয়, হয়, হয়।
ভিৰ হোৱাৰ কাৰণে, মানে অ', যোৱা নাই আৰু তাতে বেছি ভিৰ হ'লেও অকমান বেয়া লাগে। গৰমত।
আপুনি এনে অ', কামাখ্যা মন্দিৰত আহি পাইছেনে?
নাই, বৰ্তমান যাই পোৱা নাই কামাখ্যা মন্দিৰত।
অ', যাব ইচ্ছা, আহিব ইচ্ছা আছে নে নাই?
অ', ইচ্ছাতো আছে।
হয়।
আৰু আপুনি গুৱাহাটীত কোন-কোন ঠাইত ফুৰিবলৈ ইচ্ছা আছে?
গুৱাহাটীত অ', মোৰ মানে কোৱা নাই তেনেকুৱা।
হয়।
মানে গুৱাহাটীত যোৱাৰ বেছি প্লানিং কৰা নাই আৰু। ত' তাৰ কাৰণে অ', সেইটো ক'ব নোৱাৰিম।
অ', পাৰিলে আহিবি, কেতিয়াবা হয়নে?
হয়।
হয়, অ', এতিয়া আমাৰ টাইমটো হৈছে থেংক ইউ।
অ', অ', থেংক ইউ।